হেল্ল'।
শুনিছানে, কি কৰি আছা?
মই এয়া, ৰাস্তাৰ ফালে ওলাই আহিলোঁ অলপ।
অ'।
বাকী আপুনি কি কৰিছে, ক'ব নেকি?
মই এতিয়া এনেই আছিলোঁ, টিভি চাই আছিলোঁ।
হয় হয়। বাকী আজি ৰাতি খানা কি হ'ব?
আজি ৰাতি নাই এতিয়ালৈকে ভবা নাই, আপোনাৰ?
মই তাকে ব্ৰইলাৰ মাংস আনিম বুলি ভাবিছোঁ বেয়া হ'ব নেকি।
ব্ৰইলাৰ মাংস ভালে হ'ব কিন্তু ব্ৰইলাৰ মাংস হয় ইমান বেছিকে খোৱাটো ব্ৰইলাৰ মাংস মানে ইমান বেছিকে খোৱাটো, ভাল নহয় মানে।
হয় হয় মানে বহুত মানুহে কোৱা শুনিছোঁ ব্ৰইলাৰটো মানে অলপ উপ, হেৰি উপকাৰী বুলি কৈছে। অপকাৰী বুলি কৈছে।
অপকাৰী অপকাৰী।
মানুহৰ মানে বহুত বেমাৰ হৈছে মানে, এইবিলাক খাই খাই।
তাকে মানে যিহেতু বস্তুটো মেডিচিনৰ ওপৰত নিৰ্ভৰ কৰি থাকে না, জীয়াই থাকে ন'।
হয়, হয় হয়।
গতিকে ব্ৰইলাৰটো মানে খোৱাটো মোৰ মতে, ভাল নহয় নেকি।
নহয় নহয় আপুনি ব্ৰইলাৰ সলনি কয়লাৰ খাব পাৰে।
কইলাৰ নহ'লে লোকেল মুৰ্গী ন'।
হয়।
যিহেতু আজিকালি বজাৰত ব্ৰইলাৰটো বেছিকে মানে দেখিবলৈ পোৱা যায় কটা ব্ৰইলাৰ। বা গোটা বইলাৰ। বাকী লোকেল মুৰ্গী উম, কয়লাৰ খুব কমেই দেখিবলৈ পোৱা যায়। গতিকে মানুহে মানে লোকেল মুৰ্গী আৰু কয়লাৰ মানে কটাকে মানে বিকিবলে অলপ টান পায় বিকিটো কম হয় বুলি। যিহে যিহেতু ব্ৰইলাৰটো ব্ৰইলাৰ মাংসটো সস্তা কম।
হয়।
গতিকে বেছিকৈ ব্ৰইলাৰটো মানুহে কিনে, মানে ব্ৰইলাৰটো সস্তা হোৱাৰ বাবদ কিনি খাইছে নে নাই, কইলাৰ কয়লাৰটো মানে নকটাৰ কাৰণে কিনি খাইছে আপুনি অকমান জনাব নেকি।
কয়লাৰ মানে বস্তুটো এইটো কাৰণে কাটিব মন নকৰে মানুহবিলাকে মানে কিনিব ইচ্ছা নকৰে।
হয়।
কয়লাৰ মাংস খুব কমেই পোৱা যায় চবতে।
যিহেতু ব্ৰইলাৰতকে অলপ দাম বেছি হোৱা দেখা গৈছে। খুব বেছি দহ বিছ খুব বেছি দচ বিশ টকা ডিফাৰেঞ্চ মানে অলপ বেছি হোৱা দেখা গৈছে।
নাই নাই দচ বিশ টকা নহয় আপোনাৰ বহুত টকাই বেছি হয়।
হয় তাকে, মানুহে মানে অলপ- হয় হয়, এই ত্ৰিশ চল্লিশ টকাৰ কাৰণে মানে- মানে মানুহে ব মানে কইলাৰটো নাখায় ব্ৰইলাৰ টো খাই দিয়ে কিন-
হয় হয়, এনেই কটা ব্ৰইলাৰ দাম কিমান?
কটা ব্ৰইলাৰ আপোনাৰ কেজি দুশ আশী টকা চলি আছে বৰ্তমান।
অঁ, কিন্তু আকৌ আপোনাৰ- অঁ কয়লাৰ কেজি তোমাৰ চাৰিশ টকা নহয়।
অঁ হয়।
চাওক আপুনি কিমান পাৰ্থক্য আছে।
অঁ হয়, এশ বিছ টকা বেছি দাম হয়।
অঁ'
ব্ৰইলাৰতকে এশ বিশ টকা বেছি হয় হয় যথেছ- ত দাম আছে বাৰু কয়লাৰটোত।
হয়, সেইটো কাৰণে মানে মানুহে অলপ কিনিবলে বেয়া পায়।।
অ' আৎচ্ছা কিন্তু, ব্ৰইলাৰ খোৱাৰ ফলত মানুহৰ কিন্তু বহুত বেমাৰ আজাৰ দেখিবলৈ পোৱা গৈছে।
হয় হয়।
এই ক্ষেত্ৰত আপুনি কি ক'ব?
এই ক্ষেত্ৰতনো মৰ মই কি বুলি কম। মানে এতিয়া মানুহে যি ইচ্ছা আৰু। মানুহৰ নিজৰ নিজৰ ইচ্ছা আৰু এতিয়া তাতনো আমি কি বুলি ক'ম। হয়নাই।
হয় হয়।
উম'
মানুহক আমি মানে এই খেত- তত ব্ৰইলাৰ ওপৰত কিবা সজাগতা আনিব পাৰিম নেকি মানে। ব্ৰইলাৰটো খোৱা নোখোৱা লৈ।
সজাগতা মানে চাওক দেই এতিয়া মানুহে মানে ইনকাম যিমান কৰে- অসমত থাকি।
হয়।
ত' সেই মতে মানে ইনকামৰ আপোনাৰ উপাৰ্জনৰ- মতে মানে কিনিব নোৱাৰে মানে কয়লাৰটো।
হয়।
কথাটো বুজি পাইছে।
হাঁ হাঁ।
সেইটো মানুহৰ গাতো ভুল নাই।
একচুৱেলি মই এটা কথা কব বিচাৰোঁ।
অঁ কওকচোন।
মানুহে যদি ব্ৰইলাৰটো নাখায় ঘৰতে যদি- প্ৰয়তেক ঘৰতে এজনী মানুহে- পাঁচটাকে হ'লও যদি লোকেল মুৰ্গী মানে ঘৰত পোঁহে-
হয়।
তেতিয়াহলে প্ৰত্যেকৰ ঘৰত যদি পাঁচটা পাঁচটাকে থাকে- বাকীটো এনেকে কণী পায়তো।
হয় হয়।
কণীৰ পৰাতো আকৌতো এনেকে উমনি জকাই আকৌ পোৱালি হব।
হয়।
তেনেদৰে যদি পুহি মানুহে নিজৰ ঘৰতে নিজেই বস্তুটো পুহি যদি খাই সেইটোতো বেয়া নহয়।
নহয় নহয়, আপুনি ঠিক কথা কৈছে।
মানে ব্ৰইলাৰটো খোৱাতকে, মেডিচিনৰ ওপৰত নিৰ্ভৰ কৰা বস্তুটো খোৱাতকে নিজৰ ঘৰতে পুহি নিজেই মানে খোৱাতোতো বেয়া কথা নহয় আৰু স্বাস্থ্যও ভালে থাক কিব আৰু লোকেল বস্তু এটা খাবলে পাব।
হয় হয়।
মই বেয়া কৈছোঁ নি?
আপুনি শুদ্ধই কৈছে বাৰু।
অ, গতিকে অ মোৰ ঘৰত আগতে আছিলে লোকেল মুৰ্গী তিনি - চাৰিটামান।
হয়।
বা আচলতে কিছুমান মানে উম মানে বেমাৰে ধৰিলে সিহঁতৰ গাত
অ যেনে কি বেমাৰ আপুনি জানে নেকি বেমাৰটোৰ নাম?
বেমাৰ মানে সিহঁতৰ এটা জোপুকা লগা বেমাৰ বুলি কয়।
জুপুকা।
জোপুকা লাগে মানে সিহঁতি কিবা এটা কাৰণত হ'ল মানে বেমাৰটো মই ঠিক ধৰিব পৰা নাই।
মানে ঠাণ্ডা দিনত যেনেকে মানুহবিলাক কপি - কপি থাকে এনেকে। কোজ খাই কোজ খাই হাত - ভৰি তেনেকুৱা নেকি?
কে মানে তেনেকুৱা এটা বেমাৰ আহিলে মানে কইলাৰখিনি মানে তেনেকে জোপ লাগি লাগি মানে কঁপি কপি মানে বস্তুটো মৰি গৈছে মানে এটা এটাকে মৰি যোৱা দেখা গ'ল।
হয়।
গতিকে সেই কাৰণে মানে অলপ কইলাৰটো পুহিবলৈ অলপ এৰা হৈছে মানে বেমাৰটো অহা দেখি। আ কৌ চেষ্টা কৰিম আকৌ আনিবলে পুহিবলে।
লোকেল মুৰ্গী আপোনাল - আপোনালোকে নোপোহে নেকি?
লোকেল মুৰ্গী একচুৱেলী পহিব মন যায় ঘৰত কিন্তু গাঁৱৰ মানুহৰ কাৰণে পুহিব নোৱাৰি। গাঁৱত অলপ ৰাইজে জগত হয়।
কিয় কিয়?
মানে লোকেল মুৰ্গীটো পুহিলে মানে আপোন তোমাৰ যিহেতু বহুত মানে বেয়া বস্তু খাই ন লোকেল মূৰ্গী।
যেনে কি খাই ন?
কি কৈছে?
যেনে কি খাই লোকেল মুৰ্গীয়ে?
যেনে মানুহৰ পাই - পাইখানা খাই দিয়েগে য'তে - ত'তে থকা বস্তু খাই দিয়েগে। লেতেৰা বস্তু সেইকাৰণে মানে মানুহে অলপ ঘিণ কৰে। মানে ৰাইজে সেইটো খাবলৈ অলপ মানে অসুবিধা পায়।
হয়। মই এইটো কথা আজিয়ে শুনছো বাৰু দেই।
হ, হয়। একচুৱেলি, মানে ঘীণ কৰিবলগীয়া কথা নাই বাউ।
হয়।
লোকেল মুৰ্গীটো বহুত ভাল বস্তু হয়, মানুহৰ মানে কিবা হাৰ্ডি প্ৰব্লেম, জোৰ মানে জোৰ কম থাকিলে মানে, সেইটো বস্তু খালে মানুহৰ জোৰ হয়।
হয়।
লোকেল মুৰ্গী, কলডিল চলডিল এইবোৰ খালে, ভাল বুলি কোৱা শুনিছোঁ।
হয়। আপোনালোকে আজি পাইছিলোঁ মই।
কি কৈছে?
আপোনালোকে আজি কলডিল খাব বোলে?
তাকেই মানে কলডিল এটা পাৰি থোৱা আছে।
হয়।
তাকে কিহৰ লগত বনালে ভাল হ'ব, আপুনি অকমান ক'ব নেকি?
কলডিলটো আচলতে আপুনি পাৰ মাংস লগত খালে বেছি ভাল পাব।
হয়, হয়, পাৰ মাংসটো ভাল আছে ন!
হয়, হয়। আপুনি-ব্ৰইলাৰ আপুনি-ব্ৰইলাৰ একচেকেন্ড আপুনি ব্ৰইলাৰ মাংসৰ লগত যদি কলডিল খায়,
হয়।
খাই পাইছে এনেকে? পাইছে নাই বা?
অ', হয় পাৰিছো, এইবাৰ ভাল লাগিছিল। হে
অ', বহুত ভাল লাগে দেই, ময়ো খাইছোঁ।
হয়, হয়। একচুৱেলি কলডিলটো মাংস লগত মিলে, আচলতে যদি কলডিলটো তিতা হয় মাংসৰ লগত বনালে, বস্তুটো তিতাটো নাইকিয়া হৈ যায়।
হয়, হয়।
লগতে মছলা অলপ দি দিলেতো ভাল লাগে খাই।
হয়।
আপুনি তেনেকে খাইছে নাই?
মই খাইছোঁ-খাইছোঁ। কিন্তু মই মানে পাৰ মাংসৰ লগতহে বেছি ভাল লাগে খাই।
হয়, হয়, পাৰ মাংসতো আজিকালি পাবলৈয়ে টান হৈছে মানে পাৰবিলাক। আজিকালি পাৰযোৰ কেনেকৈ হৈছে জানো দাম?
পাৰযোৰ আজিকালি আপোনাৰ, পাঁচশ টকা নেকি!
যোৰ পাঁচশ টকাকে লয় ন?
অহ,
উম, বস্তুটো বহুত দাম হৈ গ'ল আগতকে আগতে যোৰ তোমাৰ আঢ়ৈশ টকা আছিলে।
আঢ়ৈশ টকা? অ', আমাৰ এইফালে আকৌ পাঁচশ টকাৰ তলত নাপায়।
আচলতে বহুত বেছি বাঢ়ি গ'ল দামটো মানে।
দেশত মূল্য বৃদ্ধি হৈছে বহুত।
আচলতে পাৰটো খোৱাটো বাদ দিয়কচোন মানে দেখিবলৈ নোপোৱা হলো পাৰ'।
হয়, হয়, সেই কাৰণে আপোনাৰ মূল্য বৃদ্ধি হৈছে।
হয়, হয়,।
হেৰাই গৈছে ন' পাৰ চৰাই?
পাৰ' চৰাই বস্তুটো পুহিব লাগে মানুহে।
হয়।
বহুতে এলাহ কৰে পুহিবলে, কিন্তু সেই বস্তুত হেল্ল', অঁ, কি কৈছে?
মানে পাৰ' চৰাইৰ পৰা মানুহ বিলাকৰ বেমাৰ আজাৰ হয় যে
হয়।
অ হিহঁতি মানে ঘৰখন গোতেই লেতেৰা কৰি পেলাই।
হয়, হয়।
সেইবাবে মানে মানুহবিলাকে পাৰ' চৰাইবিলাক পুহিব নিবিচাৰে। বুজিছে?
হয়, হয়, হয়, হয়, আচলতে পাৰ চৰাইত টো ইমান বেয়া বস্তু নহয় বাৰু। খালি অলপ লেতেৰা কৰে আৰু সিহঁতে।
অলপ মানে বহুতে লেতেৰা কৰে ঘৰত।
হয়, হয়।
মানে আমাৰ ঘৰত আগতে আছিলে পাৰ' চৰাই বহুত আছিলে।
হয়।
তাৰপিছত মানে বহুত লেতেৰা কৰে ন ঘৰ দুৱাৰ।
হয়।
সেইবাবে মানে পৰা চৰাই এতিয়া নোপোহা হল আমাৰ।
আচলতে পাৰ চৰাই পুহিব লাগে।
হয় পুহিব লাগে বাৰু।
মানে কি হয় মানে পাৰ চৰাটো পুহিলে আপোনাৰ কিনি খাবলগীয়া নহয় আৰু নিজৰ ঘৰতে থাকিলে মানে বস্তুটো, কেতিয়াবা মন গ'লে আপুনি খাব পাৰিব।
নাই আমি এতিয়া আ, হাঁহ-হাঁহ চিনি পাই না হাঁহ?
হয় হয় চিনি পাওঁ।
হাঁহ পুহিব লৈছোঁ মানে আমি খাদ্যৰ কাৰণে।
হাঁহ আপোনালোকে কি হাঁহ পুহিছে? এনেকে ৰাজ হাঁহ নে নে পাতি হাঁহ?
নাই নাই পাতিহাঁহ পাতিহাঁহ, পাতিহাঁহটো খাবলে ভাল লাগে ন।
হয় হয়।
কোমোৰা কোমোৰা লগত খাই ভাল লাগে হাঁহ। আপুনি খাইছে ন? হাঁহৰ ছশ টকা এতিয়া, আপুনি খাইছে নাই হাঁহ?